কি কৰিছা?
অ' এয়া বহি আছোঁ, তুমি কি কৰিছা?
শুই আছোঁ, ফেনৰ তলতে।
অ' অ' মা কি কৰিছে?
মা ভাত বনাইছে।
কিহেৰে বা?
ৰঙালাও বনাব নেকি আজি ৰঙালাও কুটি থকা দেখিছোঁ।
অ' অ' দেউতাই কি কৰিছে?
দেউতা টিভি চাই আছে।
দাদাহত ক'ত গ'ল? আমাৰ ভাত বনাইছে অ'।
দাদা এ এটা টিভি চাই আছে, এটা বিচনাতে পৰি মোবাইল চাই আছে।
অ' অ' তাকে হে। মই এয়া বহি আছোঁ, আজি ডক্তৰৰ তালৈ গ'লো ভৰি দেখাবলে।
ভাল পাইছা নে?
ভাল পোৱা নাই অও এক্স ৰে কৰি থৈ আহিছে। সোমবাৰেহে ৰিপৰ্ট দিব।
অহ'
ধোৱা মেলা নাই বুলি কৈছোঁ। কৈছোঁ সিহঁতে এক্স ৰেটো কৰে লগে লগে ফটকপি ওলাইে যায় জাষ্ট। পিন কৰি পেলাই উলিয়াই পেলাই ৰিপৰ্টটো দি পঠিয়াব পাৰে।
নিদিয়ে।
নিদিয়ে মানে চুচুৱাই থাকে মানে এনেকুৱা খং উঠে নহয়।
অ, পাছদিনাহে।
এনে হলে। গো তামোল চামোল চুবাই মেলি গোটেই হস্পিতেলখন খোজকাঢ়ি ঘূৰি ফুৰিব সিহতে। এক্স ৰে কৰা মানুহ ইমান বেছি নাথাকে ন। মই থাকো নে তিনিটা মানুহে এক্স কৰিছে সেই তিনি মানুৰ সিহতে দিনটো ভিতৰত তিনি মানৰ ৰিপৰ্টেই দিব নোৱাৰ কি কথা আছে। ফটো কপি লগতে স্কেন হয়েই লগতে পিন কৰি ও ওলাই দিলে হয়। ফকৰি আমি কৰি ব
উ
বোলে অকমানে এঘন্টা ৰৈ দিয়ক বুলি ক'লেও হয়।
অ, তেনেকে কৰিলেও হয় পাছদিনা মাতি আহিব বুলি কৈ দিয়া অ,
অ, একদম খং উঠি যায়তি কাইলৈ দেওবাৰে যে সোমবাৰহে দিব।
উম।
বেছি দেখাই ইমান বিষ এতিয়া ভৰিতো কিবা ফ্ৰচাৰ সেচ্ছৰ হৈছে ভগা নাই বুলি কৈছে বাৰ ৰেষ্ট কৰিব কৈছে।
অ',
অ, হলেও উখহি আছে উখহিটো যাক কেতিয়া জানো মই এইবোৰ জানো প্লাষ্টাৰ লৈ আহিছো আক বিষৰ মলম লৈছো আকৌ। সোনকালে ভাল হ'লে হ'ল আৰু
তাকে।
বতৰ কেনেকুৱা তমলোক ৰ সেইফালে।
বতৰ মাজে মাজে গাজি আছে দেখোন।
আমাৰো একেহে একদম ঘুম- ঘুমাই আছে এতিয়াও ঘুম গুমাই আছে নে?
অ, এতিয়া - এতিয়াও হৈয়ে আছে।
আমাৰো হৈ আছে আহিব ভালকে চা বহুত বেয়া একদম সয়া ঘুৰুম - ঘুৰুম কৰি আছে।
শোৱা- শোৱা পাছত যিমানেহে আহি থাকোক আৰু।
অ', ৰা খ পিছ এই কাৰেণ্টটো বৰ প্ৰব্লেম দিলে আজি যে দিনটো কাৰেণ্ট নাই আমাৰ ইয় আমাৰ ইয়াত হেন এই বোলা। এইফালে হেনো মেইন হেৰিটো অভ হৈ কাট খাই গৈছিলে।
মেন লাইনটো। মানে জ্বলি গৈছিলে হেনো মেইন লাইন। গোটেই মেইন লাইন জ্বলি গৈছে বুলি কৈছে। উউ, হম।
দেউতাই কি কৰি আছে।
আ
হা
দেউতা সেই ভূচন্ত শুৰি পেলাই ফোন চাই আছিলে তাৰ পিছত এই দাদা তেনেক আকৌ ভাত খাবলৈ মায়ে সেই মাংস বনাই আছে।
অ',
ময়ে বহি আছো আও বেমাৰী মানুহ টিউচন কৰিবলৈ যোৱা নাই কিবা ঘৰতে থাকি অশান্তি লাগিছে। উম, ভৰি চৰ বিষাই আছে এইবোৰ স্কুটিয়ে চলাব পৰা নাই দাদা এজন লৈহে গ'লো আজি হস্পিতেল।
উম,
তাৰ পিছতে সেই উম, ঘ ৰতে বহি আছো এতিয়া টিউশচন চিউশন নাই যোৱা।
অ - অ।
এহ চাহ টাহ খালা নে নাই।
চাহ মই সন্ধিয়াতে খালো অ', তুমি খালানে?
এ চাহ খালো অ', আজি বতৰ বহুত বেয়া, বহুত বেয়াকে ঢালিব মানে আজি।
তাকেহে বেছিহে গুমগুমাইছে আও।
অত্যন্ত বেয়া আৰু আজি।
উ
ইমান এইকেইদিন দিছে যদিও মানে আগতীয়া পৰা ইমান এনেকে গুম গুমাই থকা নাই, আজি চব ফালৰ পৰা গুম গুমাইছে।
অ'
তাকেহে, আজি বৰকে দিব নেকি। আৰু এবাৰ একদম বিজুলী ঢেৰেকণি মাৰিলে ক'লৈকো নাযাবা দেই।
অ', এতিয়া ঘৰত, সোমাই থাকিব লাগিব আৰু, ঘৰৰ ভিতৰত।
সঁচাকে, এইবাৰ বিজুলী ধেৰেকণিত কিমান মানুহৰ কিমান কি কি হৈছে দেখিছাই দেখোন।
উম'।
ইমান বোলে আজি বিজুলী ঢেৰেকণি মাৰি আমুকত মানুহ মৰিলে কাইলৈ বোলে তামুকত তামুকটো মৰিলে সেনেকুৱাই হৈ আছে, এইবাৰ চব প্ৰকৃতিয়েই মানুহ নিছে।
অ'
ভাত খাব হ'ল নে কি? কাৰেণ্ট
ভাত এ চাউল বহাইছেহে।
অ' অ'।
হোৱা নাই, আজি অকমান দেৰি হ'ল, কেলে জানো আগতে ইমান সময় ভাত হয়।
অ', আজি মায়েও চিয়েল চালে নেকি?
আজি বহি থাকোঁতেনে অকমান দেৰি হ'ল হপাই।
অ' অ', তোমালোকৰ খুৰাহঁত তোমালোকৰ লগতে থাকে নেকি?
অ', আমাৰ লগতে থাকে বাৰু, কিন্তু মানে খোৱা বোৱাটো বেলেগ
অ' অ' অ' অ', একেটা ঘৰতে মানে। অ', অ', অ', তুমি ভাত পানী বনাব জানা নাই?
জানো জানো, কালিয়ে পৰহিয়ে ভাজি চাজি বনা আজি সেয়া
অ' অ', অ' কেতিয়াবা বোলো আমাকো বনাই মেলি খোৱাবা।
অ', আহিবা আহিবা।
তুমি বনোৱাকে খাবলে মাতিবা।
অ', তুমি আহিলেই হ'ল, মই বনাই খুৱাম।
বনাই খুৱাবানে, অ', মাতিবা দেই।
আহিবা, আহিবা, অ'। তুমি কাইলৈ আহিবা, কাইলৈও খুৱাম, এতিয়া যদি আহা এতিয়াও খুৱাম।
অ' হয় নেকি? যাওঁৱে নেকি? তাকে খেদিব মোক, খেদিব মোক ক'ব তই মোৰ নাক কাটিলি বুলি ক'ব। তই মোক নাক কাটিলি। অ', মোক ক'ব তই মোৰ নাক কাটিলি। স কি যে কোৱা আৰু দেই।
উ
খেদিব তাৰপিছত মোক আৰু, তই আৰু যদি-তই মোক তই মোক, তই মোক বুলিহে ক'ব, তই মোক যিডালহে মোচন দেখায় আও এই অ', তোমালোকে বিশ্বাসেই নকৰিবা।
হ হ
বিশ্বাসে নকৰে, মানুহ বহুত বেলেগ উম, তাকেহে, মই উম, বাকী ঠিকে আছে আৰু ন?
উম, আছো আজি ফুলিচেন নাই।
আ।
আজি ফুলিছে নাই, সেই পাহ ফুলপাহ।
এদিনহে ফুলে গম পাইছা নাই। কৃষ্ণ, এদিনহে ফুলে তাৰপিছত আজি ৰাতিপুৱা চাইছো পুৰা মৰহি সৰি পৰি আছে। আৰু মানে ডাঙৰ হৈছে দেই ফুলপাহ মানে কিন্তু হয়, কি হয় জানা। মই মা মানে অমভ অনুভৱ মানে যিমানটো ফেচিলিটী ধুনীয়াকে ৰাখিব লাগিছিলে ন সিমানতটো ৰাখিব পৰা নাই বাও। অলপমান আৰু ঠিক ঠাক। কৰিবলে মই বেৰি মেলি দিম বুলি ভাবিছো মানে এনেকে হেৰিয়ৰ ভিতৰত ভৰাই থোৱাই আছে জেওৰা দি। ভৰাই থোৱাই আছে, কিন্তু তথাপিট তোমাৰ তাত আৰু মানে তাত কিবা কিবি এটা মই আগতে ফুলত যে বহুত লাগো জানা নে, মোৰ মানে এই নাইন মান থাকোতে নে মোৰ ফুলনিত মানে চব একদম ফুল চাউ আছিলে দেই। এবাৰ সেইটো ভাই ইয়ালৈ আহিছে দেই, মই এয়া ফুল ফুলনি ফুল ৰুই আছো মোৰ মনত আছে ফুৰাৰ কথাটো। এনেই এই বাইকৰ ঘৰলে আহিছিলে তাছত ইয়ালৈ আহিছে আও। তাৰপিছত মই গোলাপ ফুল মোৰ মানে তেতিয়া মানে একদম আবেলি বেলাতো অকল ফুলতে লাগি থাকো আও।
আমাৰ ঘৰৰ ফাউনটোতে এনেকে জেওৱা দি থৈ যে সেইখনত লগা আৰু দুফালে দুফালে মানে ফুল। সেটো ইমানেই চিকচিকিয়া কৰি থও নহয় তাত ফুলনিখন মই, এতিয়া মানে কোন কোনজোপা গছত কেইটা কলি লাগিছে মই তালেকে জানো মানে। ইমানেই ফুলত লাগিলো মানে ইমানেই ফুলত লাগো মই। তাছত এতিয়া এই ৰুমলৈ যোৱা পা সেইবোকত মন নোযোৱা হ'ল আও। হায় ছেকেণ্ডেৰীটো পঢ়িবলে সোমাই গ'লো তাৰ পিছত ৰুমলৈ গ'লো সেই তেতিয়াৰ পৰা মনটো অকমান তাৰ পৰা গুচি আহিলে। কিন্তু এতিয়া লাগি গ'লে মানে আকৌ লাগি যাবলৈ মন যাব আও।
এ তাকে, এনেকুৱা বতৰ ফুলত লাগি থাকিবলে বেয়া এই গৰ অকমান এইবোৰ হেৰি, মাটি চাটি ৰুই মেলি হোৱাৰ পিছত যে আহে যে দিন গেইটা সেইগেইটা দিনত ভাল লাগে।
অ।
কৃষ্ণ বহুত ডাঙৰ কৈ ডেৰ মানুহ আহিছে। হেল্ল'-হেল্ল'।
অ', শুনি আছো কোৱা।
অ কোৱা, তুমি কি খাই ভাল পোৱা?
মই মই চব খাই ভাল পাওঁ। মাত'- মাত' কেৰেলা বেয়া পাওঁ।
এ কেৰেলা বেয়া পোৱা মই ইমান ভাল পাওঁ। কেৰেলা ভাজি খাই কেৰেলা ভাজ যে আলুগুটি অকনমান দি একদম তেল অকনমান সৰহকে দি বনাব লাগে। মই গৰম ভাতৰ লগত কেলা ভাজি ভাত খাই দিম।
মই-মই ভাত কেৰেলা তিতা কেৰেলা কিয়ে ভাল নেপাওঁ?
উম, মই আগতে বহুত বেয়া পাওঁ আজিকালি খুব ভাল পাওঁ।
হলেও, মই এদিন খালো বাও।
অ, মই আগতে মানে তিতা কেৰেলা ন মই এতিয়া মই এতিয়া কি হয় আমাৰ ইয়াত তিতা কেৰেলা যদি ইনেও ভাজি থয় ন।
উম।
কে খাই গ'ল তিতা কেৰেলা।
পুলিছ মই একদম বেয়া পাওঁ দেই
অ', মই তিতা কেৰেলা ভাঁজি খালি -খালিকে খাই থওঁ।
অ
উম। উ
বতৰ যিহে গটি বৰষুন দিব এতিয়া
আহ
বতৰ বোলো যিহে গতি হৈছে বৰষুণ ঢালো ঢালো হৈ গৈছ
আহ তাকেহে
উম
উম
পথাৰলে গৈছ
তোমালোকে সেইফালে বৰষুণ দিছে নে
নাই এতিয়া দিয়া নাই বাৰু দিওঁ দিও হৈ আছে আও
আমাৰ দিলেই
অহ
উম উম।
আমাৰ ইয়াতো পৰিবহি এতিয়া
নিদিলে, হেল্ল'
হেল্ল'
অ কোৱা
ডাঙৰকে দিছে নেকি বৰষুণ
বৰষুণ দিছে অ একদম ঢেম ঢেমকে দিছে
অ
উম তোমালোকৰ সেইফালে নাই দিয়া ভালেই হৈছে আমাৰ এইফালে বৰষুণ কি কাৰেট চাৰেনট কাটি মেলিও আজৰি কৰিলো।
অ আমাৰ ইয়াটো আৰম্ভ হব আৰু এতিয়া তেতিয়াহলে।
অ ঠিক আছে হ'ব দিয়া।
হব অঁ।
অ।